হেল্ল'।
হেল্ল'।
হেল্ল'। অ' কি কৰিছে?
হেল্ল'। এয়া ভাত খাই উঠিছোঁ। অ' হেল্ল' শুনি আছোঁ। ভাত খাই উঠিছোঁ। তুমি কি কৰিছা? হেল্ল'। তুমি কি কৰিছা?
আছোঁ আছোঁ।
অ' ভাত খালা, অ' ভাত খালা?
অ' খালোঁ। খালোঁ খালোঁ।
কিহৰে খালা? কিহৰে খালা?
এ, নিৰামিষ বনাইছিলে। আপোনালোকৰ?
আমাৰ মাংস অকণ আনিছিলে, ব্ৰইলাৰ অকণ।
অ'।
আকৌ মাছ আনিছিলে।
হুম।
মাছৰ টেঙা বনালোঁ, ব্ৰইলাৰ বনালোঁ।
ইমান গৰমত?
ব্ৰইলাৰ গেৰেপিতেই বনাইছে, পোৱালীটোৱে খাই ভাল পাই যে।
অ', অ' সেইকাৰণে অ'।
পোৱালিটোৱে মানে মাছ নাখায়, ব্ৰইলাৰহে ভাল পায়।
অ', অ' সৰু পোৱালি যে।
অ' সৰু পোৱালী, সি মানে মাছ একেবাৰে বেয়া পায়।
হু হু।
ব্ৰইলাৰ ভাজিটাইপ বনাই দিলোঁ অকমান গ্ৰেভি নিচিনাকৈ।
অ'।
ই হেৰিৰে খাব মানে।
অ'।
ই জুতি নহ'লে নাখায়, একে পোৱালিটো বৰ বত মাছ জুতি লাগে? ছোৱালীজনী ভাল ছোৱালীজনী যি পায় তাকে খায়। ল'ৰাটোৱে নাখায়। খাবলৈ মন নকৰে, আমাৰ জুতি বুলি লাগে।
হুম।
সেইকাৰণে পঞ্চাছ টকাৰ মাংস আনিলোঁ, তাই ব্ৰইলাৰ আনিলোঁ আৰু আনি গেৰীপি নিচিনা বনাই দিছোঁ। সেই তাকে। অ' ই সি অ', জুতি বুধি লাগে তাক।
এতিয়া এনেও গৰমত টেঙা চেঙা অলপ হ'লে খাই ভাল লাগে।
উম টেঙা খাই, খাই ভাল লাগে টেঙা অকণ। গৰমটোহে, হেৰিটোৱেহে গৰম পৰিছে।
উম্, কৈছো মানে আৰু ইমান গৰম পৰিছে ওলাব নোৱাৰি বাহিৰলৈ।
এইবাৰ ফুৰিবলৈ নাযায়।
ফুৰিবলে তাকেহে মানুহো পোৱা নাই নহয়।
অ', মই আগষ্টতে যাম বুলি ভাবিছোঁ।
অ', ওলাবচোন তেতিয়াহ'লে যাই যদি এনেকে উলিয়াব, কোনোবা কোনোবা যায় যদি।
একেলগে যাম দিয়া।
অ', যাব পাৰি বাৰু, ক'ত ক'ত যোৱাৰ প্লেনিং কৰিছে?
এইবাৰ সেই গুৱাহাটী চিৰিয়াখানা চোৱাৰ কথা ভাবিছোঁ। আমাৰ পোৱালিকেইটাই কৈ থাকে এনিটাইম। জীৱ জন্তু বিলাক চাবলৈ বৰ ভাল পায় সি দে মানে ফুৰ্তিত মো টিভিত চাই থাকে যে।
অ', অ',
কৈছো নহয়, চিৰিয়াখানা খন দেখুৱাই আনিম দে, সিদিনাখনৰ কৈছোঁ আৰু লগে সোণালী বান্দৰ বোলো। ভালুক আছে সোণালী বান্দৰ আছে, আকৌ সিংহ আছে তাত বোলো। এ অনেক ধৰণৰ জিৰাফো আছে, অনেক ধৰণৰ চৰাইও আছে, পখী
উম্,
তাৰপিছত আকৌ গঁড় আছে তাত, সিদিনা কৈছোঁ। আছে, চব দেখুৱাই আনিম ভাল কৈ নিজে একে হাত তোঁতে হাগে। চুই আহিব পাৰিবি হাতটোই বোলো এনেকৈ কিন্তু।
অ', তো যাব লাগে ওলাই পেলাই তেতিয়াহে কিবা এটা কথা শিকিব পাৰিব।
অ', দেখুৱাই আনিমগৈ এইবাৰ, যাম আৰু এই আগষ্টতে যাম বুলি ভাবিছোঁ।
অ', চকুৰে যোনটো বস্তু দেখি পেলাই মানে যিটো জ্ঞান আয়ত্ব কৰিব পাৰি সেই তো কৈ পেলাই নোৱাৰি।
সেইটোয়ে, মই মোবাইলত টিভিত সদাই চাই থাকে পোৱালিয়ে মানে, এতিয়া হাঁহি থাকে চাই চাই।
উম্।
ত নাই, মই তোকে দেখুৱাই নিম ওচৰৰ পৰা নি পেলাই ধুনীয়াকৈ। বা ফুৰাও হ'ব, আকৌ পইচা ফুৰাও হ'ল আকৌ গৰম বন্ধও
তাকে গৰম বন্ধত যোৱাই ভাল হ'ব ন স্কুল কলেজ খুলিলে ক'ৰ পৰা যাব পাৰে।
নোৱাৰিটো আৰু অ', কলেজ বন্ধ কলেজ কলেজ খুলিবই আৰু আগষ্টৰ লাষ্টলৈ।
অ', যেতিয়া খুলিব তেতিয়া মানে তাৰ আগতে যাম বুলি ভাবিছোঁ।
অ'অ', একেলগে যাম।
উম্ উম্, ক'ব কোন কোন যায়, মানে লগ সংগ এটা হ'লে গৈও ভাল লাগে।
অ', তেতিয়া ভাড়াটো কম পৰিব দুইঘৰে মিলি গ'লে।
উম্, তাকে।
চাৰি পাঁচ ঘৰমান মিলিলে ভাল হয় ন।
অ', উলিয়াবচোন বাৰু।
অ'অ', মই কম দিয়া। উম্,
কাম চলি আছেনে পথাৰত।
অ', পথাৰত কাম চলি আছে, ৰোৱনীয়ে ৰুই আছে। অঁএইফালে আলিকটা মানুহ আছে হাল বোৱা মানুহ আছে ৰোৱনী আছে বিজনী
অ', ভাত পানী দিয়েনে নাই।
ভাত পানী দিব লাগে, সিদিনা ভাত পানী দি থই আহিছোঁ গৈ।
অ', ভাতটো মানে সিহঁতৰ মানে ভাতটো দিব লাগে।
ভাত দিব লাগে, সিহঁতক ভাত পানী দি কৰি পেলাই মই আহি কেইটামান খাই পেলাই বহিছোঁহি।
অ'।
সেইতে খাই পেলাই অকণ জিৰাই পেলাই ৰুব লাহে ধিয়ে আৰু।
অ', তাকে যি গৰম পেলাইছে লাহে ধীৰে ৰুব আৰু।
অ', মই কৈছোঁ মইনো লাহোহে ভাতকেইটা খাইকণ বহিবি পেলাই লাহে জিৰাবি সন্ধিয়ালৈকে ৰুবি আৰু। লাহে ধীৰে।
উম, উম।
অ', সিহঁতক গাড়ী গুৰাৰ কাৰণে দেৰি হৈ যায়, যে বহুত দূৰৰ পৰা আহে।
এই তাকে সে সেইটোৱে।
মই গৈছো বোলো, তেওঁ চাকোন ৰুবই আৰু সন্ধিয়ালৈকে বোলো খিনি কৈ থৈ আহিছোঁ ছোৱালীকেইজনীক। গোটেইকেইজনী ছোৱালী মানুহ বাৰু সিহঁতে মানে আক মোৰ হে আজিকালি বয়সস্থ মানুহে নোৱাৰেটো অ'। এই ছোৱালী কেইজনী ভালেই বেয়া নহয়, ৰোৱা, ৰোৱা বোৱা বিলাক ভাল সিহঁতৰ।
অ'।
সিহঁতকে লগাই থৈ আহিছোঁ।
অ', আপুনিতো হেৰি পথাৰত মানে গৈ আছিলে, তেতিয়াহ'লে ভাত কোনোবাই বনাইছে? ছে চাগে আইতাই।
অ', আইতা, আইতাক আহিছে ইহঁতৰ লৰাহঁতৰ।
অ'।
আইতাকে বনাই কৰি দিছে, মই হে দি কৰি থৈ পেলাই আহি পেলাই।
অ'।
অ', মই দেখিছিলোঁ সেইদিনাখন বৰমাক হেৰি ৰাস্তাইদি যোৱা, মই বোলোঁ আপোনালোকৰ ঘৰলৈ গৈছে হ'বলা।
অ', আমাৰ ঘৰলৈকে আহিছে আমাৰ ঘৰলৈকে আহিছে।
থাকিছে নেকি ন?
অ', কেইদিনমান থাকিম বুলি কৈছে, কেতিয়া খেতিটো উঠালে যাম গে আৰু এই কেইদিন থাকিম আৰু।
অ', অ'মানে দিগদাৰো হয় নহয় ন ভাত পানী বনাই দিয়া। আকৌ তাত নাথাকিলেওঁ নহয় বহি থাকে।
এইটোৱেই মানে ঘৰ মানুহ লাগেই।
অ', অ'।
মানুহ হ'লে আজিকালি মানুহ আৰু কি ক'বা, আৰু ভাব তেনেকুৱা ফাং খুঙে আৰু। দিন। দিন দাক কালটাক মানে সময় যেনে তেনে পাৰ হ'লে হ'ল আৰু সিহঁতৰ।
সেইটোৱেই অকণমান লাগি দিলে সিহঁতেও মন কৰে আৰু।
অ', এইটোৱেই মানে আকৌ নিজৰ মন থাকিলে ইমান এটা হেৰি নকৰে, ভালে কাম কৰিবলৈ মন কৰে। এ, মানে গৃহস্থ নেদেখিলে মানে ফাং ফুং লগাই দিয়া আৰু।
সেইটো পইচাটোতো নিবই ন, ভালকৈ কাম কৰিব লাগে।
সেইটো পইচাটো দই লাগিব সেইকাৰণে বোলে কষ্ট কৰি থাকো আৰু একেইদিন।
অ', উপায় নাই।
লাগিব আমাৰ বিশ দিন মান লাগিব আৰু।
অ', মানে এনেই কিমান, কিমান, কিমান বিঘা খেতি কৰিছে।
আমাৰ এতিয়া হ'ল চল্লিশ বিঘামান ৰোৱা।
অ'।
আছে মাটি ভালে খিনি এশ বিঘা ওপৰত আছে। অ', আৰু ষাঠি বিঘা মান ৰুবলৈ আছেই।
এ, ধেৰ আছেচোন।
অ', এইবাৰ তাতে পানীও নাই যে।
অ', পানীতো নাই বৰষুণ এইফালে কম হ'বলা।
এইফালে বৰষুণ কম। উম, বৰষুণতো বহুত কমাই আহিল এইবাৰ। মাটিবিলাক শুকাই একদম টান হৈ গৈছে। হাল বাবয়ে পৰা নাই। সেই কঠিয়াবিলাকো ৰঙা পৰি গৈছে। তেওঁ পেচিকেট পানী দি পেলাই জীয়াইছো আৰু অকমান জীয়াই ৰাখিছোঁ।
উম, উম।
নহলে উপায় নাই যেনেকে এখন সোনকালে ৰুই শেষ কৰিব পাৰিলে আৰু।
সেয়ে উপায় নাই আৰু কি কৰিব খেতি মানুহৰ সেইটোৱে আৰু। কাম কৰিব। কষ্ট কৰিবও লাগিব তেনেকে আকৌ ৰোৱনী বিলাকো ফাং ফুং কৰে তাত থাকিবও লাগিব ৰ'দত। আকৌ বৰষুণ আহিলেও সমস্যা।
সমস্যা।
হয় দিয়ক।
সেইটো মানে খোৱাতো ধেমালি নহয় সেইটো বহুত কষ্ট আৰু।
সেইটোৱেই খোৱাতো সহজেই কিন্তু যোনটো কৰিব লাগিব সেইটো তান হয় আৰু।
কৰিলেহে ভাত মুঠি আহে আৰু বহুত।
উম, তাকে কৰিব লাগিব তেতিয়াহে আহিব।
আগৰ নিদিনা মানে খেতি কৰি লাভ নাই আজিকালি দাম বাহিল হাজিৰা দাম বাঢ়িলে। ৰোৱনি হাজিৰা দাম বাঢ়িল। এও বহুতো হয়ও বাৰু এতিয়া ভাড়াও আহিলে দাম অহা যোৱা গাড়ী দেখিলে এশ টকা গুচি যায়। সেইকাৰণে ৰোৱনী মানে সিহণতৰো লচে হয় এইবাৰ আমি যিটো দিওঁ চাৰে তিনিশ টকা দিওঁ। এ চাৰিশ বুলি কয় আমি চাৰিশ কে দিও বোলো সৰহ মাটি যে। চাৰে তিনিশ টকা ৰুয়ে আৰু। অ', দিবও লাগিব দিবওে বেয়া লাগে ন নিদিলেও দিনটো ক কৰে কষ্ট সেই ধান পৰি গালে মাত মাটিবিলাকত ইমান ধান নহয় মাটিবিলাকত।
উম।
তাত প্ৰডাক্টচন কম হয় ধানৰ। সাত মোন আঠমোন এনেকে হয় আৰু। কোনোবা জেগাত তিনি মোন চাৰি মোন। জহা বৰা লগালে ভাল নহয় ঠিকা মাটিববিলাকত আজিকালি সাৰ সুৰ একে নোহোৱা হ'ল।
অ'।
আগৰ লগাই থ'লেই হয় আজিকালি হা? অ', সাৰ নিদিলেতো নহয়ে এতিয়া সাৰ কেইটাও নহয় আজিকালি সাৰ নিদিলে সাৰ দিবই লাগে।
অ'।
এ আমাৰ মানে কিনা সাৰ কৈ গোবৰ সাৰ আকৌ এনেকে তোমাৰ ব্ৰইলাৰৰ এনেকে সাৰ। হেয়াই দিছো খেতি দিবা বেছিকৈ এইবোলো কিনা সাৰ কমাই দিম এবাৰ। পইচাটো বহুত লাগে আকৌ মানুহক সাধাৰান খেতি এতিয়া খেতিটো কৰো সেই সেইবিলাক কিনা সাৰ মাৰি পেলাই মানুহক খুৱাবলৈ বেয়া লাগে। এইবিলাক বোলো ঘৰৰ এইবিলাক আমাৰ এই এইবিলাক ঘৰুৱা এই সাৰ দিয়ে ভাল।
তাকেহে।
এই কিনা খাৰটো ঘৰত সাৰ যে হোৱা গোবৰ সাৰ। অ', ছাগলী গো উম। ছাগলী গো গোবৰ সাৰ। অ', ব্ৰইলাৰ ফাৰ্ম ব্ৰইলাৰ গো এইবিল এনেকে দিওঁ আৰু। সেয়াকে পেলাইছো সৰহকৈ সাৰ। ইয়াত কিনাটো কমাই দিছো।
অ' কিনা সাৰ বিলাক অপকাৰহে কৰে বুজিছে খোৱা বস্তু দিলে। কাৰণ চবতে ভেজালেই হৈছে ভাতকেইটাও যদি ভেজাল হয় কেনেকৈ হ'ব।
কেনেকে হ'ব সেইটোয়ে।
উম।
কৰি পেলাই আৰু মানুহৰ সে ৰাইজৰ মুখলৈ চাই পেলাই মানে মই অকণ হেৰি কৰিছো আৰু। ৰাইজ ভাল ধান
কৰেনে নাই।
পাচলি খেতি কৰো, পাচলি খেতি বেছি নাই চাৰি পাঁচবোৰ মান ভোল আছে। তাতে দুটা এটা ওলাই থাকে আৰু ঘৰতে খাবলৈ চলি থাকে আৰু।
ঠিকেই ঘৰলে চলি থাকিব পাৰিলেই হ'ল আৰু। নহ'লে বজাৰৰ যি সাৰ মাৰে সেই আধি
ই আই সেয়া খালে মানুহহে খালে মানুহৰ পেট ফুলি মানুহে মৰিব।
তাকে নোৱাৰে খাবলৈ এদিন আনিব পিছদিনাখন থাকিব গেলি থাকে।
সেইটোৱেই কথা।
উম এই এইবিলাক পাচলি চাচলি এনেকে ঘৰত কিবা এটা লগাই ল'ব লাগে সেয়াই দুই এটা খাই থাকিব লাগে।
আমাৰ অ' আমাৰে তেনেকুৱা ঘৰখন চলি থাকে যেনতেনে ঘৰতে তেনেকে যেনে তেনে মানে খেতি কৰি পেলাই ঘৰখন চলি থকা হৈছে আৰু।
উম এনে বেছিকে হেৰি দিব বুজিছে এনেকে মানে গ গৰু গোৱৰটো সেইটো দিব।
অ' হেইতোয়ে দিওঁ মই। আমাৰ খেতিত হেয়ে পাবা তুমি ছাগলী গু খুন্দিবাই দি দিওঁ গুৰি কৰি পেলাই। তা অ' ব্ৰইলাৰ গুটো দিওঁ আনি পেলাই ফাৰ্মৰ পা। আকৌ গোবৰটো কিনি আনো এ ওচৰতে গাওঁ আছে।
উম।
সেইটোয়ে দিওঁ আৰু মানে নিজেও খাওঁতো।
উম।
পিয়াজ কিনা বিলাক দিলে ভয়ো লাগে খাবলৈ এই বিলাক কিবা কিবি হ'ব বেমাৰ। এনেই বেমাৰ মানুহৰ আছেই। অনেক ধৰণৰ বেমাৰ সেইকাৰণে বোলো নাই গোবৰ সাৰকে দি কৰি আৰু অ' সেই এতিয়া নিজৰ খাবৰ কাৰণে হেইকাৰনে এটিয়া ভালকে কৰো খেতি আৰু, অলপ কৰো, বেছি নকৰো। সমানে কৰো খেতি, এবিঘা মান কৰো। ভালকৈয়ে ক'ৰো খাবৰ কাৰণে। ওলাই আছে অ' ওলাই আছে আৰু ঘৰখন চলিবলৈ। বজাৰৰ পৰা কিনিব নালাগে আৰু।
উম হুম যিহে আৰু মানুহ বিলাকে সাৰ দিয়ে বস্তুত মানে একো খাব নোৱাৰা হৈছে মানুহে। আৰু খালে নানা ৰকমৰ বেমাৰ হয়।
বেমাৰ গেছ হয়, পেত ফুলে।
উম বেলেগ এইবিলাক জ্বৰ চৰটো আহিছে এতিয়া গৰমত। বাকী এইবোৰ খালেতো আৰু বেমাৰৰ মানেকে হৈ গৈছে আৰু।
হুই গৈছে আৰু।
ড্ক্তৰৰ ওচৰলৈ গৈ থাকিবলগীয়া হয় বাৰে বাৰে।
উম।
আৰু আজিকালি মানে চুগাৰ টো ডায়বেটিছ টো এনেকে বাঢ়িছেই।
অ' আই এইয়া নকবাই সেইটো মোৰ আছেই আৰু সেইহে বাচি খাওঁ পাচলিও।
অ' পাচলি বাচি খাব লাগিব নহ'লে নহয় মানে বেমাৰে বেছি আশ পায়।